অ মোৰ মানে
হয় পাইছোঁ, কি কৰি আছে? এয়া এনে আছো অলপ গৰমত বহি।
তুমি কি কৰি আছা? অ অ অ। এ মইও হে এনে এডাল ইমান গৰম পৰিছে তাকে অকমান ফেনৰ তলতে বহি আছোঁ আৰু। তাকে তাকে। উম বাকী খবৰ ভাল? উম, বাকী খবৰ ভাল ভাল।
ভাল ভাল, তোমাৰ কেনেকোৱা? মোৰো ভাল, ভাল ভালে।
অ অ অ অ তাকে মাহতৰো ভালে বাৰু। অ তাকে হেৰি নহয় কথা এটা গম পইচা নাই?
মোৰ লগত বহুত ধুনীয়া ডা মানে ভাল বন্ধু এটা আছে নহয়, মই তোমাৰ এ বেছি দিন হোৱা নাই তোমাৰ এমাহ মান হৈছে। মই মানে বন্ধু পাতি লৈছোঁ। অ এতিয়া মানে সি এ মই বহুত ভাল বন্ধু আৰু এতিয়া। তাকে তাকে কি হয় মানে বন্ধু চন্ধু থাকিব লাগে, হয় হয়। তাকে তোমাৰ বন্ধু চন্ধু আছে নাই তেনেকে?
আছে মোৰ গাঁৱত দুজন আছে।
অ অ অ। তোমাৰ? তাকে মোৰো আছে বাৰু ম মোৰো আছে বন্ধু বহুত ভাল ভাল বন্ধু আছে। গাঁৱতে আছে বাৰু আমাৰ ভাল ভাল বন্ধু বহুত। তাকে মানে সেই বন্ধু চন্ধু থাকিলে কিবা ভাল লাগে অ গম পাইছ নাই, মানে কিবা কিবা বন্ধু থা কিলে মানে গোটেই মানে দিনটো আচলতে বহুত ফূৰ্তিকে যায় গম পাইছা নাই, অ হা আমি। আ তুমি এটা কথা লক্ষ্য কৰা নাই নাজানো বাওঁ মানে অ, মানে তোমাৰ বন্ধু সতে থাকিলে তোমাৰ যিমান ভাল লাগে যিমান হাঁহি ফূৰ্তিয়াই থাকিব পাৰোঁ। মাইণ্ডটো ফ্ৰেছ হৈ থাকে আচলতে আমি। বন্ধু নাথাকিলে আকৌ আমি, আমি তেনেকে থাকিব নোৱাৰো।
ন, ন আজিকালি ল'ৰা ছোৱালী ফ, ফোনতে বন্ধু পাতে- ফোনতে, কৰে হয় নে নহয়। হাঁহি, ফূৰ্তি কৰিবও নাজানে।
হয়।
হয় নহয় কক অ', হাঁহিবলে আৰু
হয়, হয় সেই-সেইটো হয় বাৰু। সে সেইটো আপুনি আচলতে ভাল কথা কৈছে এতিয়া মানে আমি আমাৰ হেৰিটো এনেকুৱা আহি গৈছে টাইমটোৱেই এনেকুৱা আহিছে যে আমি আচলতে হাঁহিব নাজানো আমি হাঁহিবলে আমি আচলতে শিকিব লগীয়া অৱস্থা।
অ'।
তোমাৰ এনেকুৱা ধৰণৰ হেৰি হয়।
বন্ধু-বন্ধু হলে কিন্তু পাৰি।
হয়, হয় আচলতে বন্ধু, বন্ধু, বন্ধু লাগে বন্ধু সদায় আমি এনেকে হাঁহি ফূৰ্তি কৰিব লাগে। লাগে অ অ', তেতিয়াহে আমাৰ আচলতে ভাল লাগে মানে। মনটো ফ্ৰেছ হয় মাইণ্ডটো ফ্ৰেছ হয় অ'। মগজো ফ্ৰেছ হয় আমাৰ। অ', তাৰপিছত তোমাৰ মানে কি গম পাইছা নাই বন্ধু আচলতে হ'লেও নহ'ব হলেও নহব হয় অ আচলতে আমাক বন্ধু মানে আমাক এজন ভাল বন্ধু লাগিব ভাল বন্ধু লাগিব হয় অ আৰু আ আৰু মানে কি গম পাইছা নাই আজিকালি তোমাৰ এনে এনেকুৱা হৈছে মানে বহুতে তোমাৰ বন্ধু আচলতে
চিনিব নোৱাৰে অ বহুত
বন্ধু আচলতে আজিকালি দেখা যায় যে পইছা পাছত বেছি হয় হয় হয় হয় আমি আচলতে বন্ধু আচলতে আমি অ চিনি পাব জানি
চিনি পাব জানিব লাগিব হয়টো নিশ্চয় নিশ্
অ কিছুমান কিছুমান বন্ধু তোমাৰ এনেই লগতে হাঁহি ফুুৰ্তিকে থাকিব কিন্তু কিন্তু তুমি চাবা হা তোমাৰ যেত এতিয়া কিবা এটা তুমাৰ অসুবিধা হব বা তুমি কেতিয়াবা বিপদত পৰিবা অ সি সিহঁতে সিহঁতে সেই জেগা পা আচলতে লাহেক কে পলাই দিব লাহেকে পলাই দিব তুমি গমেই নাপাবা অ তুমি গমেই নাপাবা অ আ আকৌ আকৌ কিছুমান বন্ধু এনেকুৱা থাকে গম পাইছা নাই তোমাৰ লগতে হাঁহি হাঁহিব ফূুৰৰ্তি কৰিব তুমি তুমি যদি কিবা এটা কৰা তোমাৰ তাত মানে সহায়ও কৰিব সহায়ো কৰিব অ কিন্তু তোমাৰ সিহতি পেট পেট মানে আছ আচলতে হেৰি কৰি থাকে তোমাৰ সতে বিদ্ৰোষ কৰি থাকে গম পাইছা নাই তোমাৰ হতে অহ গতিকে আমি আচলতে সেই তেনেকুৱা বন্ধু বিলাকৰ পৰা আচলতে অকমান দূৰত থাকিব লাগে
পঠিয়াব লাগে
তোমাক মানে অঁ তোমাৰ মানে পিছে পিছে সিহঁতে সমালোচ শুনা কৰি থাকে গম পাইছা নে নাই? অহ, তাৰপিছত এই মান- মানে এনেকুৱা বন্ধু বিলাক আচলতে আমাৰ বহুত বেয়া গম পাইছা নাই? আকৌ এনেকুৱা বন্ধুৱে কি কৰিব তোমাৰ কেতিয়াবা তুমি কিবা মানে কাৰ কিবা কাৰণত তোমাক কেতিয়াবা ফচাই দিব বহুত বেয়া জেগাত, অ গতিকে আমি সেইবিলাক কথা অকণমান চাব লাগে। আৰু তোমাৰ - বন্ধু আচলতে ভাল বন্ধুটো আমাৰ বহুত ভাল ভাল বন্ধুৱে তোমাৰ আমাৰ মানে সুখতো তোমাৰ লগতে থাকিব। আৰু দুখতো তোমাৰ লগতে থাকিব, হয় হয়। অ আৰু তোমাৰ প্ৰতিটো কথাত তোমাৰ ফুল চাপট কৰিব গম পাইছা নাই অ আৰু তোমাৰ ভালটো তোমাৰ মুখ আগতে কব অ', আৰু বেয়াতো মখ- খতে ক'ব। তুমা, হয় হয়, তেনেকুৱা বন্ধু আচল পাবলৈ টান। অ', তুমি, আচলতে সিহঁতে- মানে পিঠিৰ পিছত মানে সিহঁতে হেৰি নকৰে সমালোচনা নকৰে
ন তোমাৰ বেয়া হোৱাটো
বেয়া অ', বেয়া নিবিচাৰে। গতিকে আমি- তেনেকুৱা বন্ধু এজন আমি অ' ভালকে চাব লাগে। আমি তেনেকুৱা বন্ধু আচলতে পালে আমি- কেতিয়াও হেৰুৱাব নালাগে গম পাইছা নাই। যিহেতু এনেকুৱা বন্ধু পাবলে টান আ আৰু তোমাৰ মানে এজন এ এজন বন্ধুক এখন তোমাৰ ভাল কিতাপৰ সৈতে তুলনা কৰা হৈছে গম পাইছা নাই অ, এইটো মানে তোমাৰ বন্ধু মানে আমাৰ জীৱনৰ আচলতে বহুত ডাঙৰ মূল্যবান সম্পদ আমি আচলতে বন্ধুক আচলতে আমি সেই আমি সম্পদটোক আমি আ থমতে চিনি পাব লাগে। হয়, হয়। হয় হয় হয় তেজ এ', কোনো তেজৰ সম্পৰ্ক নাথাকিলেও আচলতে বন্ধু আমাৰ বহুত - আপোন আপোন লাগে। গতিকে কিবা নিজৰ নিজৰ লাগে। অহ আৰু তুমি চাবা হা তোমাৰ এন কা তোমাৰ ঘৰৰ মানুহৰ হতেও কথা ইমান পাতি খোলা খুলিকে কথা পাতিব নোৱাৰা অহ তুমি বন্ধু সতে যিমান কথা মানে খোলা খুলিকে কথা পাতিব পাৰা অহ, বন্ধুৰ সৈতে তুমি ডিচকাচন কৰিব পাৰা। আকৌ তোমাৰ বন্ধু সদায় কি হয় তোমাৰ তুমি আচলতে কেতিয়াবা যদি বহুত ডি প্ৰেচনত থাকা তিতিয়াও আচলতে তোমাৰ বন্ধু বিলাকে বহুত সহায় কৰে, গম পাইছা নে নাই? অহ, তুমি সেই- ডিপ্ৰেশ্যনৰ পৰা তোমাক ওলাবলৈ সহায় কৰিব। আকৌ মানে তেনেকুৱা কিছুমান বহুত- ক্ষেত্ৰত যিবিলাক মানে কাক, এনেকুৱা কিছুমান কথা আছে যিবোৰ মানে কাকোৱে ক'ব নোৱাৰি। অহ, কিন্তু সেইবিলাক কথা আচলতে বন্ধুৰ সৈতে পাতি- বন্ধুৰ সতে আলোচনা কৰি অ বন্ যাতে সেইবিলাক সেইবিলাক কামত আমি আচলতে শ সফলতা অৰ্জন কৰো, অহ আৰু আমাৰ মাইনটো আচলতে ফ্ৰেচ হৈ যায় লগতে আমি- ডিপ্ৰেচনৰ পৰা আচলতে বহুত দূৰত থাকো গম পাইছা নাই
ফাউণ্ডাৰ। হয় নে নহয়?
যেনেকে ফেচবুকৰ ফাউণ্ডাৰ
হয় হয়। হয় হয় হয় তাকে আমি সেই সেইটো কাৰণে আমি বন্ধুক আমি কেতিয়াও হেৰুৱাব হে হেৰুৱাবলৈ চেষ্টা কৰিব নালাগে আৰু আমি ভাল বন্ধু
উম
অহ আমিও সমানে চাপোৰ্ট কৰিব লাগে গম পাইছা নাই আমি বন্ধু আমি কেতিয়াও আমি অহ আমি বেয়া সময়তো বন্ধুক এৰি দিব নালাগে আৰু ভাল সময়তো বন্ধুক এৰি দিব নালাগে। সদায় আমি বন্ধু হিচাপে আমি লগত থাকিব লাগে আৰু আমি আচলতে গোটেই জীৱনটো আচলতে আমি একেলগেই পাৰ কৰিবলৈ বিচাৰো বন্ধু আচলতে আচলতে বন্ধু সম্পৰ্কটোয়ে এনেকুৱা তুমি আচলতে বন্ধুৰ বিষয়ে আৰু এনেকুৱা কি মতামত আগবঢ়োৱাবা?
এ ভৱিষ্যতলৈকে যদি একেলগে পঢ়া শুনা কৰা একেলগে টো ইমান সহজে নালাগে
তেনেকুৱা বন্ধু বা এটা সম্পৰ্কত যেতিয়াহে মষ্ট সময় পায় মই ভাবো যেতিয়া বহু ব ছৰ সময় চিনাকি হব তেতিয়া সেই
কেতিয়াও এৰিব নালাগে।
বন্ধুক কেতিয়াও
হয় হয় হয় সেইটো তুমি খুব ভাল কথা কৈছা আমি আচলতে বন্ধুক আচলতে আমাৰ এজন বন্ধু হবলে আচলতে মানে ভাল বন্ধু আচলতে হেৰি হবলৈ আমাৰ বহুত কেতিয়াবা বছৰো প্ৰয়োজন হৈ যায়। অহ গতিকে তুমি এইটো ভাল কথাই কৈছা অহ ঠিক কথাই কৈছা গতিকে আমি বন্ধুৰ বিষয়ে আজি ইমানখিনি কথা জানি জানিছো। আৰু আচলতে বন্ধু বন্ধুক আমি আ চলতে অহ কেতিয়াও আচলতে এৰি দিব নালাগে।
নালাগে অহ নালাগে অঁ বিপদৰ টাইমত
বিপদৰ সময়ত অহ যিমান পাৰো যিমান পাৰো আমি এ বিপদৰ সময়ত আচলতে সহায় কৰিবলৈ চাব লাগে অঁ। উম গতিকে এইখিনিয়ে আৰু বন্ধু বন্ধুৰ বিষয়টো আৰু ক'বলৈ বহুত আছে অ কিন্তু কিন্তু মানে বন্ধুৰ বিষয়ে আমি কৈ অ এদায় কৰিব নোৱাৰো আচলতে।
হয়
আচলতে এতিয়া তোমাৰ বন্ধুৱে তোমাৰ কিমান কিমান কিমান-হেয়াত সহায় কৰে
উম উম।
সেই সেইবিলাকে আৰু কথাবিলাক গতিকে আমি সদায় ভাল বন্ধু তুমিও ভাল বন্ধু বনাবলৈ চেষ্টা কৰিবা।
উম উম বন্ধু যিমান পাৰিম
হয় হয়।
বনাবলৈ বেয়া বন্ধু সময়ৰ পৰা দূৰত থাকিব লাগে বাৰু হয় নহয়?
বেয়া বন্ধু সংগৰ পৰা সদায় আঁতৰত থাকিবা।
তাৰপা লগতে তোমাৰ কিছুমান এনেকুৱা বন্ধু থাকে এই মই কৈছিলোৱে। এ যোনে পিঠি পিছত তোমাৰ অপকাৰ কৰিবলৈ চেষ্টা কৰে সেইবিলাক বন্ধুৰ পৰা তুমি- সদায় দূৰত দূৰত ৰাখিবলৈ চেষ্টা কৰিবা, দূৰত থাকিবলৈ চেষ্টা কৰিবা। গতিকে এইয়াই আও। ৰাখিছোঁ অঁ দিয়া।
দিয়া।
তাকে বাৰু বাৰু হ'ব দে।